হেল্ল'
হেল্ল'
হেল্ল' হয় শুনিছেনে অ অ শুনিছো
কি কৰিছে
মই এয়া এনে বহি আছিলো আউ আপুনি কি কৰিছে
উম এয়া এনে আছো বাকী
উম ভাত পানী খোৱো বোৱা হ'ল আওঁ
কি খবৰ খাতি ভাল
খবৰ খাতি ঠিকে আছে বাৰু আপোনাৰ
উম ভাল ভাল তাকে এ বহুত দিন হ'ল লগ পোৱা নাই সেইবাবে বোলো ফোন এটাকে কৰোঁ
অ হয় হয়
তাকে হেৰি কথা এটা ভাবিছিল হয় হয় তাকে কথা এটা ভাবিছিলো মানে আপোনাৰ আমাৰ লগৰ যিখিনি আছিলো সকলোৱে মিলি বোলো এই গৰমৰ বন্ধতে এটা প্ৰিতি ভোজ খাও বুলি ভাবিছিলো নদীৰ পাৰতে কেনেকুৱা হ'ব বাৰু অ', তাকে আপুনি যাব পাৰিব নাই বাৰু?
মই অ', পৰা হ'ব বাৰো মই এতিয়া ঘৰতে আছো।
অ', হয় হয়। তাকে লগৰ খিনিয়ে যাম, তাৰপিছত নদীৰ কাষতে খাম, আমি বন ভোজটো।
উম, হয় বাৰু।
তাৰপিছত হেৰি মই, আমি এই আৰু এটা কথা ভাবিছিলোঁ, হেৰি প্ৰীতিভোজটো যেতিয়া আমাৰ খাই হ'ব তাৰপিছত আমি এটা কাম হাতত ল'ম বুলি ভাবিছিলোঁ।
উম, হুম,
মানে আপোনাৰ অহ, বনভোজ খাবলৈতো, বহুত দূৰ দূৰৰ পৰা মানুহ আহে। তেওঁলোকে বনভোজত খাই বৈ আপোনাৰ কিছু কিছু লেতেৰা হয়, তাৰপিছত আকৌ যি প্লাষ্টিকৰ বস্তু হওঁক, পলিথিন হওঁক সেইসমূহ মানে কিছু লোকে নদীত পেলাই দিয়ে। নতুবা সেই মাটিত পেলাই, নদীত পেলাই পেলাই মেলি মানে, সেই নদীখনৰ মানে বহুত অনিষ্ট কৰিছে, অনিষ্টটো মানে পানী আচলতে কথাত ক'বলৈ গ'লে, পানী প্ৰদূষন হৈছে।
হয় হয়।
হয়, আমি মানে, প্ৰীতিভোজটো আমি খোৱাৰ পিছত সেইসমূহ অলপ চাফ চিকুণ কৰি, মানে পানী প্ৰদূষণ টো অলপ মুক্ত কৰিম বুলি ভাবিছোঁ। আচলতে, এজন দুজনকৈ মানুহে যদি সেই কামটো লয়, তেতিয়াহে মানে আন লোকো ওলাই আহিব, আৰু তাৰপিছত তেওঁলোকেও কৰিব আৰু তেওঁলোকে লেতেৰা মানে নকৰা হ'ব, সেইবাবে বোলো আমিয়েই সেই কামটো হাতত লওঁ, সেই বুলি ভাবিছোঁ আৰু আজিকালিতো চৰকাৰেও সেই কামটোতো হাতত লৈছেই বাৰু।
হয় হয়।
তাকেহে, আচলতে সেই নদীত পানীত পেলোৱা সেই প্লাষ্টিকবোৰে আমি যিহেতু এতিয়া আঁতৰত আছোঁ, আমাৰ ওপৰত ইমান এটা প্ৰভাৱ পেলোৱা নাই। কিন্তু ওচৰ চুবুৰীয়াৰ যিসকল লোক আছে, তেওঁলোকৰ ওপৰত অত্যাধিক মানে অনিষ্ট কৰিছে তেওঁলোকক। তেওঁলোকৰ অ', যেতিয়া বান মানে পানী হয়, বাৰিষাত পানী যেতিয়া হয়, তেতিয়া পানীসমূহ যায়, গৈ তেওঁলোকৰ ঘৰত সোমাই, তাৰপিছত আচলতে, সেই নদী কাষৰীয়া অঞ্চলৰ মানুহসকলে নদীৰ যিটো পানীটো ডাইৰেক্ট পায়। সেই পানীটো যেতিয়া খায়, তাত থকা সেই প্লাষ্টিকে যি অনিষ্ট কৰি থয়, সেই পানীসমূহ যদি খাই মানে মানুহৰ বহুত অনিষ্ট হয়, গাৰ মানে, মানে মানুহৰ জ্বৰ, কাহ, পানী লগা সেই তেনেকুৱা ধৰণৰ বহুত খিনি বেমাৰ হ'ব পাৰে।
হয় হয়।
তাৰ পিছত আৰু চাবলৈ গ'লে তেওঁলোকৰ ঘৰত যিসমূহ গৰু ছাগলী পুহিছে সেই গৰু ছাগলীসমূহ যেতিয়া সেই নদীৰ পানীসমূহ খায় তেতিয়াতো তে সেই গৰু ছাগলী স খিনিয়েটো বহুত মানে কিবা কিবি বেমাৰ আজাৰত পৰিবলগীয়া হয় তাৰ উপৰিও আপোনালোক আপোনাৰ সেই নদীত থকা মাছ কাছ যিসমূহ মানে জীৱ আছে
হয়
সেই জীৱসমূহেও মানে মানে সেই জীৱসমূহৰ মানে বহুত অনিষ্ট হয় কাৰণ যেতিয়া আহ পানী পানীতটো আচলতে জীৱৰ মানে এটা প্ৰধান উপাদান মানে জীয়াই থকাৰ প্ৰধান উপাদান হৈছে পানী পানী নহলে কোনো জীৱই জীয়াই থাকিব নোৱাৰে সেই স্থলত যদি সেই পানী খিনিয়ে যদি অনিষ্ট মানে লেতেৰা পানী যদি হয় সেইসমূহ যদি জীৱই যদি গ্ৰহণ কৰে তেতিয়াতো জীৱৰ অ মানে শৰীৰতো বহুত অনিষ্ট হ'ব হয় নহয়
হয় হয়
সেইবাবে আমি সকলো মানুহে সেই ক্ষেত্ৰত মানে অলপ চোৱা চিতা কৰাটো ভাল আৰু পৰাক্ষেপ খ সেই জাবৰ জোঁথৰ সমূহ আমি তাত পানীত নেপেলাই আমি এক জেগাত গোটাই মানে আহ গুটাই থ'ব পাৰোঁ নতুবা ডাষ্টবিনত ডাষ্টবিন ব্যৱহাৰ কৰি ডাষ্ট মানে ডাষ্টবিনত থ'ব পাৰোঁ তাৰ পিছত সেইসমূহ বেলেগ জেগালৈ নি মেলি কিবা কিবি কৰিব পাৰে মানে সেই কৰ্মচাৰী সকলে সেই প্লাষ্টিকৰ লগত হক সেইবোৰ আচলতে পলিথিন প্লাষ্টিক সেই বস্তুসমূহ কেতিয়াও মানে শেষ হৈ নাযায় মাটিত যদি পৰি যায় মাটিতো শেষ হৈ নাযায় আৰু পানীটো শেষ হৈ নাযায় সেইবোৰ মানে পানীৰ সদায় উটি উঠ উটি গৈহে থাকে আৰু যিমানে উটি যায় স আচলতে এখন নদীৰ পানী মানে গোটেই বিশ্বব্ৰহ্মাণ্ডতো ভৰি থাকে হয় নে নহয় পান নদীৰ পানীয়ে ঠিক তেনেদৰে মানুহৰ শৰীৰৰ বহুতখিনি মানে অনিষ্ট হয় সেইবাবে ভাবিছোঁ কি আমি যিকেইজন যাওঁ তেওঁলোকে সেই কামটোত মানে হাত আগবঢ়াও তাৰপ তাৰ পিছত আৰু ওচৰৰে চুবুৰীয়া সকলকো জনাও যে এনে এনেদৰে এ পানীত জাবৰ জোথৰ নেপেলাব কি কি অনিষ্ট হয় সেইসমূহ যদি আমি বুজাই দিওঁ তেতিয়া অন্তত মানে এ আমাৰে ভাল হ'ব হয় নহয় আৰু যেতিয়াই মানে পানী লেতেৰা পানীখিনি খাই মানুহৰ যেতিয়াই মানে বেমাৰ আজাৰ হ'ব তেতিয়া কিছু লোক মানে আৰ্থিকভাৱে সবল নহবও পাৰে সেই সমূহৰ মানে চিকিৎসাও লব নোৱাৰা হব তাৰ পিছত তেওঁলোকৰ আৰু আন আন কিবা বেমাৰ হৈ যাব পাৰে সেইবাবে মানে এইটো কথাত গুৰুত্ব দিয়াতো বেছি প্ৰয়োজন বুলি ভাবো মই আচলতে পানীয়ে প্ৰাণীৰ প্ৰাণ সেই কথাটো সকলো মানুহে বুজি লৈ পানী প্ৰদূষন কৰাটো মানে বন্ধ কৰিব লাগে। আচলতে এ, আমি সেই বনভোজ খোৱা, বনভোজ খাবলৈ যোৱা লোকসকলকো মানে অকলে কৈ লাভ নাই, আচলতে আজিকালি যিসমূহ চহৰ নগৰত যি ডাঙৰ ডাঙৰ কল কাৰখানা হৈছে সেইবোৰৰ পৰা যি মানে পানী, লেতেৰা পানী ওলাই আহিছে সেই পানীসমূহে ত' আৰু বিষাক্ত কৰি পেলাইছে সেই নদীৰ পানীসমূহ। সেই কল কাৰখানাৰ পৰা কিমান বিষাক্ত বস্তু ওলাই সেইসমূহ যে তিয়া নদীৰ পানীৰ লগত মিহলি হয় সেই নদী পানী সমূহ যেতিয়া আমি গ্ৰহণ কৰোঁ তেতিয়াতো আমাৰতো শৰীৰতো বহুতখিনি বেমাৰ আজাৰ হ'ব হয় নহয়? সেইবাবে সেই কল কাৰখানা পৰা ওলোৱা পানী খিনিও পানীখিনি মানে বন্ধ কৰাৰো চৰকাৰৰ ওচৰত মানে দাবী কৰিব লাগে যে তেওঁলোকক মানে বেলেগ কিবা পদ্ধতি অৱলম্বন কৰি মানে সেইসমূহ বন্ধ কৰিব ক'ব লাগে।
হয় হয়।
হয়। তাৰ সেই ক্ষেত্ৰত বাৰু চৰকাৰেও নকৰা নহয় কৈছে হ'লেও মানে মানুহখিনিয়ে নিজে বুজি পাব লাগে আচলতে কথা
হয় হয়।
উম, তাকে সেইটো কথাটো যে এতিয়া ক'লোঁ আ, মানে আপোনাৰ মতে কি এইটো ভাল কথা হৈছে নে বেয়া কথা হৈছে কওকচোন বাৰু অলপ।
উম, হয় বাৰু, আপুনি এইটো ভালেই ভাবিছে।
উম।
এতিয়া চাবলৈ গ'লে গোটেই পৃথিৱীখন আমাৰ পানীৰে বেছি ভৰপূৰ হৈছে। পৃথিৱীৰ প্ৰায় এসত্তৰ শতাংশ, হয় মানে পানীয়ে আছে।
হয় হয়।
কিন্তু গোটেই আহ, এসত্তৰ শতাংশ পানী আছে যদিও তাৰে মাত্ৰ এক পাৰ্চেন্টত এক পাৰ্চেণ্টতকৈও কমহে পানী মানে খোৱাৰ উপযোগী।
হয় হয় সেইটো সঁচা কথা হয়।
অ' কিন্তু তাৰে যদি সেই এক শতাংশতকৈ কম পানীখিনি যদি আমি মানুহবোৰে উ, মানে মানে পৰিষ্কাৰকৈ না-নাথা মানে নৰখাকৈ, অ'। সেইবোৰ যদি প্ৰদূষণ কৰোঁ তেন্তে হ'লে আমি মানুহবোৰ কেনেকৈ জীয়াই থাকিম কাৰণ পানীয়েটো পান মানে প্ৰাণীৰ পান।
অ' হয় হয়।
হয়।
ঠিক কথা কৈছে এইটো আপুনি হয়।
অ' সেইকাৰণে আমি আমি মানুহবোৰো এই পানীৰ হ মানে পানী পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত আমি সজাগ হ'ব লাগে।
সজাগ হ'ব লাগে হয়।
উ, চৰকাৰেও এই বিষয়ত মানে গুৰুত্ব নোলোৱা নহয়। চৰকাৰেও বহুতখিনি পদক্ষেপ লৈছে হাতত।
উম' উম'।
উম' আচলতে পানী প্ৰদূষণৰ ফলত কি কি হয় ধৰক আমাৰ, বহুত মানুহৰ ৰোগ হয়। প্ৰদূষিত পানী খোৱাৰ ফলত ডায়েৰিয়া কলেৰা টাইপ। হয় জণ্ডিছ আদিৰ ৰোগ হ'ব পাৰে। বিশেষকৈ শিশু বৃদ্ধসকলৰ অধিক ক্ষতিগ্ৰস্ত হয়।
হয় হয়।
উম হয়।
উম আচলতে এইটো চৰকাৰে হাতত ল মানে এই এই ক্ষেত্ৰত, পদক্ষেপ লৈ লৈছে যদিও মানে চৰকাৰো অকলে একো কৰিব নোৱাৰে ন মানে, আপোনাৰ জনসাধাৰণেহে চৰকাৰখন চলাই থাকে। তেনেক্ষেত্ৰত জনসাধাৰণ সজাগ হোৱাটো অতিকৈ প্ৰয়োজনীয় কাৰণ নিজৰ, ঘৰৰ জাবৰ জোথৰ সমূহ সেই নদীত পেলাই নিদি মানে, মানে পানীত পেলাই নিদি। ডাষ্টবিনত জমা কৰি থব লাগে আৰু আজিকালিতো সেইবোৰ ডাষ্ট, বিনৰ মানে তেনেকুৱা গাড়ী আহে সেই গাড়ীত সেই অলাগতিয়াল মানে, পদাৰ্থ খিনি পেলাই দিব ল মানে দি দিব লাগে সেই গাড়ীয়ে নি এটা নিৰ্দিষ্ট জেগাত দমাই মেলি তাৰ পৰা হয়তো, সেই প্লাষ্টিক খিনিৰ পৰা নতুনকৈ প্লাষ্টিক তৈয়াৰ কৰে নতুবা সেইখিনি কিবা, কৰিয়েই নাইকিয়া কৰি দিয়ে।
হয় হয়।
উম সেইবাবে আমি মানুহখিনিয়ে মানে জনসাধাৰণে সজাগ হৈ, সেই কামত মানে চৰকাৰক হা হাত আগবঢ়াব লাগে। আৰু সকলো মানুহ ওলাই আহিব লাগে যে এইেই অ মানে তেনেকুৱা, তেনেকুৱা ধৰণৰ প্লাষ্টিক হওক কিবা সেইবোৰ মানে বন্ধ কৰিব লাগে আৰু, জনসাধাৰণে ইজনে সিজনক মানে কিছুমান লোকে ত বুজি নাপায়। সে বুজি নোপোৱা লোকসকলকো বুজাই মেলি। মানে সেই ক্ষেত্ৰত মানে সজাগ কৰিব লাগে।
উম হয় হয় সেয়া আচলতে আপুনি কোৱাৰ, আপুনি যেনেদৰে কৈছে আমি ধৰক এজন দুজন মানুহে এই সমস্যাটো, মানে সমাধান কৰিব নোৱাৰো।
হয় হয় নোৱাৰো নোৱাৰো।
সকলো মানুহে এই বিষয়টোত সজাগ হব লাগিব।
হয়।
অ সেয়াই আচলতে।
উম সেয়াই সেই বুলি আপোনাক বোলো ফোন এটা কৰো বহুত দিন কোৱা নাই। ত লগৰ খিনিও কৈ আছিলে যে এনেকে খানা এটা খাওঁ বুলি প্ৰীতিভোজ এটা। হয় উমম বাৰু তেন্তে আপুনি ওলাব আপোনাক তাৰিখ, তা তাৰিখটো আপোনাক কৈ দিম বাৰু।
অ অ ঠিক আছে বাৰু।
বাৰু আজিলৈ হ'ব দিয়ক।
হব দিয়ক অ।